হেল্ল'?
অ', কওঁকচোন?
হয়, আপোনালে মই এটা বিশেষ দৰকাৰত ফোনটো মাৰিলোঁ।
হয়, কওঁক কি কথা?
হয়, আমি আমাৰ ঘৰত এখন সকাম পাতিছিলোঁ। আমাৰ ককাৰ তিথি, সেইবাবে আপোনাক মই নিমন্ত্ৰণটো জনালোঁ।
হয়, নিশ্চয় যাম বাৰু।
হয়-হয়, বাকী আপোনাৰ ভাত পানী খালে?
মই খালোঁ, আপুনি খালে নাই বাৰু?
হয়, মই খালোঁ।
হয়-হয়। মই আপোনাৰ এই গৰমটো পৰিছে যে, পঁইতা ভাতেই খালোঁ। আপুনি কিহে খালে?
হয়-হয় বহুত ভাল কাম। হয়, মইও পইতা ভাতে খালোঁ। পইতা ভাতৰ লগত আমি খাৱলি ললোঁ, আৰু বাঁহৰ গাছ খৰিচা আছিলে, সেইয়াই খাইছোঁ। হয়, আপুনি পইতা ভাতৰ বিষয়ে কিবা এ দুশাৰ মান কব নেকি?
মই ক'ব পাৰিম বাৰু। উম, পইতা ভাত আমি গৰম দিনত এ আপুনি পানীৰ লগত হেৰি কৰি খাওঁ মানে। উম, লগত গৰৈ মাছ হ'লে আৰু ভাল হয়। গৰৈ মাছ খাৱলি জাতীয় বস্তু।
হয়-হয়, বহুত ভাল কাম কৰিলে। হয়, আপোনালোকৰ সেইফালে মাছটো আছে আমাৰ এইফালে মাছটো নাই সেইবাবে আমাৰ অসুবিধা হয়। আমি সেইবাবে আমি এয়া কি বাহৰ গাছ আৰু আমি তিলৰ সৰিয়হৰ পৰা আমি খৰিচা বনাই খাওঁ।
উম।
হেল্ল'? আপুনি আমাক এ পালে মাতি পইটা ভাত
হয়, নিশ্চয় আপোনাক নিশ্চয় এসাঁজ খাবলৈ আমাৰ ঘৰলে নিমন্ত্ৰণ কৰিম। আপোনাক কিবা মাছৰ প্ৰয়োজন হৈছে যদি মোক যোগাযোগ কৰিব কাৰণ আমাৰ গাঁৱত পুৰা মাছৰ উম। পোৱা যায়। আপুনি তাৰ বিনিময়ত মোক খৰিচা দিব পাৰে।
হয়-হয়। আৰু আপুনি মই অহা কালি আপুনালোকৰ ঘৰলৈ আহিম আপুনি মোক এক কেজি মাছ দিব। লোকেল মাছ।
হয়-হয়, দিম বাৰু। তাৰ বিনিময় আপুনি বাঁহৰ গাছ মুলৈ লৈ আহিব।
হয়।
আপুনি এ এই গৰমটো যেন পৰিছে তাৰ বিষয়ে কিবা ক'ব পাৰিব নেকি বাৰু? ইমান গৰম পৰিছে।
হয়-হয়, মই ক'ব পাৰিম বাৰু। এইটো হয়, এইটো আমাৰ আমাৰ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত আমাৰ এ ইমান গৰম। গৰমতটো বৃদ্ধি পাইছে দিনক দিনে। আমাৰ আগতে আৰু এটা কথা হয়। আমাৰ আগৰ আজো ককা হতে আজো ককা আইতাহতে আগতে আমাৰ কাৰেণ্টৰ ব্যৱহাৰটো বেছি নাছিলে তেতিয়া আমাৰ উম আজি ককা হেতে আইতা
মাৰিয়েই এ জীৱনতটো পাৰ কৰিলে। এতিয়া মানে এইটো আমাৰ বৈজ্ঞানিক যুগ আমাৰ এতিয়া আমি যোনটো যুগ হেৰিয়ত আছোঁ। এতিয়া আমি অকল কাৰেণ্টৰ অবিহনে আমি থাকিব নোৱাৰো, এদিন যদি আমাৰ কাৰেণ্ট আমি সেই দিনা আমাৰ অশান্তি হয়, আমি সেই বাবে
হয়-হয়।
আমি এ ফেনৰ বেছি ব্যৱহাৰ কৰিছোঁ, সেইবাবে আমাৰ গৰমতটো বেছি আমি এতিয়া বাহিৰলৈ ওলাই আহিলে আমাৰ গৰম উঠে। আমি কাৰেণ্ট নাথাকিলে আমি থাকিব নোৱাৰো, সেইবাবে মই এটা গৰমৰ ওপৰত এটা মই ভাবিছোঁ যে আমি কাৰেন্টটো বেছিকৈ ব্যৱহাৰ নক কৰি আমি বিচনীৰ ব্যৱহাৰটো বঢ়াই এ চলিলে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল আমাৰ কাৰেণ্টৰ ফেনৰ সাৱাটো আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয়।
হয়-হয়, কাৰণ ফেনে আমাক আজিৰ যুগত এ ফেন চলি-চলি আমাৰ মানুহৰ গৰমটো বেছি হৈ গৈছে। ফেনৰ তলত থাকি-থাকি।
হয়-হয়।
সেইটো কাৰণৰ পৰা আজিকালি থলুৱা মানুহে বিচনী বিক্ৰী কৰিব পৰা নাই ফেনৰ এই চি এইবোৰ জৰিয়তে, ওলোৱাৰ জৰিয়তে।
অ', হয়-হয়।
বাকী আমাৰ নামঘৰত ভাওনা এভাগ আছে আপুনি আহিব এপাক।
হয়-হয়, মই যাম বাৰু। আৰু এটা কথা শুনিছোঁ আপোনালোকৰ নামঘৰটোত আপোনালোকৰ নামঘৰত হেনো উম, ভাওনা এখন পাতিব বুলি শুনিছোঁ মই।
হয়-হয়, নিশ্চয় সেইটো হয় আপুনি পাৰে যদি এপাক আহিব।
হয় মই নিশ্চয় যাম বাৰু। মানে মই ভাওনা বুলি ক'লে মোৰ মন উফন্দি উঠে।
হয়-হয়, কাৰণ সেইটো আমাৰ অসমীয়া সংস্কৃতিৰ এটা আপুৰুগীয়া সম্পদ।
হয়-হয়।
উম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনে এই ভাওনা উম উৎপাদন কৰিছিল।
হয়।
উম, মহাপুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে নেকি?
হয়-হয়, মোৰ ইমানতটো আইডিয়া নাই বাৰু এ তেওঁলোকৰ ওপৰত। হলেও আপুনি দুই এষাৰ কলে ভাল লাগিব।
মই ক'ব পাৰো নে? মহাপুৰুষ মাধৱদেৱৰ এ আমাৰ নাৰায়ণপুৰতে জন্ম হৈছিল। নাৰায়ণপুৰ জিলাৰ অ, কি লখিমপুৰ জিলাৰ লেতেকু পুখুৰী নামৰ ঠাইত তেওঁ অ, শংকৰদেৱৰ শিষ্য আছিল আৰু শংকৰদেৱৰ শংকৰদেৱৰ লগতে তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। উম
হয়-হয়-হয়। হয়-হয়-হয়, এতিয়া আমাৰ আপুনি উম, এতিয়া আমি খেতি কৰি আছো। আপুন
উম, খেতি বাৰু আমাৰ কৰি আছো। আপোনালোকৰ কিমান বিঘা মাটি কৰিছে বাৰু?
হয়, আমাৰ এইবাৰ কৰিছোঁ আমি বাৰ বিঘা মাটি। আমাৰ নিজৰে আছে ছবিঘা মাটি আৰু
উম। হয়। হেল্ল', হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। মই শুনা পোৱা নাই। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল। হেল্ল। হেল্ল। হয়, হয়। হয়, হয়। হয়, হয়। আমাক আমাৰ খেতি পথাৰত সাতশ বিঘা মাটি আছে, কিন্তু এইবাৰ কৰিব পৰা নাই। আধিলেও দিয়া আছে।
উম, আমাৰ পিছে চাহ বাগানো আছে। চাহ বাগানৰ পাত ছিঙি আছো এতিয়া এ মাৰ্চৰ পৰা এপ্ৰিললৈকে পুৰা ধুনীয়া পাত ওলাইছে। হয়, হয়। এই হয়, হয়। হয়, হয়। হয়, হয়। হয়, হয়। অ, মা-দেতাৰ ভালেই, ভালেই। আপোনালোকৰ মা-দেউতাৰ ভালেই? আপোনালোকৰ ভালেই? হয়, হয়। ৰাস্তাটো ভাল হয়, হয় হয়, হয়। হয়, হয়। আপুনি দেউতাৰ
উম- উম- উম, মই এটোৱে ক'ব বিচাৰো যে আমাৰ দেউতাই সৰুৰ পৰা এইবোৰত আগ্ৰহ তাৰমানে ভাওঁ ওলোৱাত পুৰা আগ্ৰহ সেইকাৰণে আৰু লয় আৰু এইবোৰ ভাওঁ। আপুনি কোৱা শুনিছোঁ আপুনি বোলে ৰাসত নাৰদৰ ভাওঁ কিবা বহুত ধুনীয়া ভাওঁ গাই। আ-আপুনি কিবা গীত এটা গাই শুনাব পাৰিব নেকি? অ। হয়। হয় হয়। আপুনি ৰাসৰ বিষয়ে কিবা তথ্য জানে নেকি বাৰু? হেল্ল।
অ, হয়- হয়। মুকলি হয়, হয়। মই নাৰদৰ ভাওঁ লৈছিলোঁ। হয়, হয়। এইবাৰ এইবছৰ আ অ, আমাৰ বিধায়ক ভূপেন বৰাই, ভূপেন বৰা ডাঙৰীয়া সাত হাজাৰ টকাৰ আ আ, পুৰস্কাৰ দিছে, হয়। ৰাইজৰ মাজত। হয়, সেইটো এইটো আপোনাৰ গৌৰান্বিত কথা। আপুনি কাৰণ পুৰা উম গোটেই ৰাইজৰ মাজত ইমান সন্মানটো পাইছে, সেইটো আপোনাৰ কাৰণে গৌৰৱৰ কথা বুলি মই অনুভৱ কৰোঁ। আপুনি বোলে
তাৰ আগতেও গাওঁ ভাওঁ লৈছিলো, এতিয়া নোলোৱা হ'লো। মাততো নোলোৱা হ'ল মোৰ। অলপ বয়সো হৈছে আৰু আপোনাৰ মোৰ কি ক'ব স্বাইছ তটো ভাল নহয়। বুকুত অকমান লাগি লাগি ধৰে। অ। বুকুৰ বিষয় হয়। ডক্টৰৰ ওচৰত হয়, হয়। যদি লাগি ধৰে সেইটো দেখুৱাবই লাগিলে হয়, হয়। হেল্ল। হয়- হয়, নিশ্চয় যাম বাৰু। সকামটো কিহৰ কাৰ আছিলে বাৰু? সকামটো কাৰ আছিলে বাৰু? সকামটো কাৰ আছিলে বাৰু? অ। হয়- হয়, উম। হয়- হয়, সেইফালে যদি কেতিয়াবা আমাৰ দৰকাৰ হয় বা আপোনালোককে জনাম বাৰু, যোগ আপোনাৰ লগতে যোগাযোগ কৰিব লাগিব। কাৰণ আমাৰ ইয়াৰ দুহাৰ পাৰ্টি ইমান পোৱা নাযায়। আপুনিয়ে আমাৰ ভাওঁনাখন চলাই নিব বুলি উ ক'লো আৰু, আৰু আপোনালোকৰ গায়ন বায়ন পাৰ্টি এটা আছে বুলি কোৱা শুনছো। কিছুদিনৰ আগত আমি গায়ন বায়ন
হয়। এতিয়া আমি হয়, হয়। এতিয়া আমি এ আপুনি এ ভাওঁনাৰ কথা যে ক'লে যেতিয়া কৈছো যে আপোনাৰ আমি উম, উদযাপন কৰিম বুলি ভাবিছো। হয়, হয়। আপুনি আহিব। হয়- হয়।